নমস্
অ, নমস্কাৰ।
উম, কি কৰিছা?
মই এনেই আছো। তুমি?
মইয়ো আছো ৰবা, এনে বহি আছো, ইমান গৰম দিছে বাপৰে।
অ, বহুত গৰম। পিছে, কি খবৰ?
ভাল-ভাল। তোমাৰ কোৱা?
মোৰো ভালেই ৰবা।
অ, অ,
তুমি কি পঢ়ি আছা?
মোৰ যোৱা বছৰ বি এ কমপ্লিট হ'ল। তুমি?
মোৰো যোৱা বছৰে বি এ কমপ্লিট হ'ল। তোমাৰ ঘৰ ক'ত? মই শুৱালকুছিট বোৎকা মাদাসতে থা
অ, মোৰ, মোৰ ইয়াতে পৰিছিলা মানে, মোৰ ঘৰ ইয়াতে, শুৱালকুছিত।
আচ্ছা। মোৰ ঘৰ হাজোত।
অ', হাজত। উচ্ ওচৰতে দেখোন আমাৰ। অ, শুৱালকুছিত পঢ়িছিলা যদি, ইফালেটো আহি পাইছাই, ভালেকে।
অ, মই শুৱালকুছি যাই থাকো।
উম। তাকেইটো। মোৰো ভাল মানে মই ইয়াতে, পাণ্ডু কলেজ যে, পাণ্ডু কলেজৰ পৰা পাছ কৰিছো।
আচ্ছা।
মোৰো হাজোত গৈ থকা হয়, এইয়া মাধৱ মন্দিৰ যে আছে। তাত যাওঁ আৰু ইয়াতে অ' পোৱা মক্কা আছে যে, পোৱা মক্কাত গৈছো। তেনেকে ভালে লাগে বাৰু তাতে। এ, গৰমতটো আৰু ভাল লাগে, বতাহ দি থাকে ন' পাহাৰৰ ওপৰত। সেইবোৰ ফুৰিব যোৱাৰ বঢ়িয়া জেগা আৰু মানে। আমিও গৈ থাকো লগৰ লগত। অ' ময়ো মাজে মাজে যা অ' আৰু মোৰ তাতে ধেৰ লগ আছে, আৰু তাতে গৈ থকা হয় বাৰু। হম।
হয়, ময়ো সন, মানে প্ৰায় যাৱেই ফুৰিব। ঘৰত থাকিলেই ফুৰিব যাওঁ।
ঠিকেই আছে।
পিছে এতিয়া কি কৰিম বুলি ভাবিছা?
এতিয়া মই এয়া ষ্টেন'গ্ৰাফি শিকি আছোঁ মানে। চৰ্ট হেণ্ড শিকি আছোঁ।
আচ্ছা। পিছে তোমাৰ হবি কি? মই বৰ্তমান কাম বিচাৰি আছোঁ। তাতে
কালি, আজি কালি এয়া চৰকাৰী চাকৰিটো বাদেই দিয়া, প্ৰাইভেট মানে সেইবোৰো পাবলৈও দিগদাৰ একদম, নাপায়েই। কিমান ভালকে, পটককে।
বহুত হৈ গৈছে ন' ত' সেইকাৰণে বিচাৰিলে নাপায়েই।
সেইটোৱেইটো।
পিছে তোমাৰ হবি কি জানিব পাৰিম নে?
অ' নিশ্চয় মই এয়াই আৰু গান শুনি ভাল পাওঁ, চিনেমা চাই ভাল পাওঁ। ফুৰি ভাল পাওঁ সেইবোৰে আৰু মানে। তোমাৰ তোমাৰ পিছে?
অ' মোৰ হবি মোৰ মই সাধু কথা পঢ়ি ভাল পাওঁ, গেম খেলি, গান শুনি ভাল পাওঁ আৰু কেক বনাই ভাল পাওঁ।
বহু তুমি কেক বনোৱা নেকি?
অ' মই কেক বনাই ভাল পাওঁ। যিহেতু মই কেক বনাই ভাল পাওঁ ত' মই সৰুকে এটা কেকৰ ব্যৱসায় আৰম্ভ কৰোঁ বুলি ভাবিছোঁ।
অ' কি কোৱা ভালেই দেখোন, ভাল ভাবিছা। কৰুচৰতে দোকান দিবা নেকি?
নাই ঘৰৰ পৰাই চলাম বুলি ভাবিছোঁ, আৰম্ভ কৰিম।
অ' সেইটোও বেয়া নহয় পিছে।
অ' তাৰে আগত কেক ষ্টল এখন আমাৰ পদূলিতে লগাম বুলি ভাবিছোঁ।
অ', অ' তেতিয়া চাই লোৱা কেনেকুৱা কি, মোকো খোৱাবা কেতিয়াবা।
ঠিক আছে নিশ্চয় খুৱাম। মানে তেতিয়া অন্তত মই বনোৱা কেক সকলোৱে খাই পেলাই গ'ম পাব ন' ভাল বনাও নে নাই।
অ', অ' সেইটোয়ে।
ভাল পালে তেতিয় আকৌ বেছি অৰ্ডাৰো পোৱা হ'ম।
অ', অ'। আজিকালি যে এয়া মোবাইল ফোনত যে কৰিব পাৰি এইবোৰ পেজ যে খোলে যে সেইবোৰো তুমি খুলিবা আকৌ, তেতিয়া মানুহে গ'ম পাব ন'। আজিকালিতো আৰু মোবাইল ফোনে যুগ, এইবোৰ চচিয়েল মিডিয়া বোৰটো চায়ে চবে ত' তেনেকে এটা সেই খুলি লবা।
অ' যিহেতু আজিকালি চব কেক চবতে লাগে, বিবাহ বাৰ্ষিকী, অন্নপ্ৰসন্ন জন্মদিন হওঁক সকলোতে কেক লাগেই চলেই।
অ, চবতে বিচাৰে আজিকালি কেকটো নহলে নহয়ে চবে মানে চবতে কাট ভালো লাগে পিছে মানে সেনেকে পালন কৰিলে।
প্ৰায় আজিকালি লাগে সেইকাৰণে সয়ে ভাল ব্য়ৱসায় এটা বুলি ভাবো আৰু ঘৰৰ পৰা যিহেতু কাম এটা পোৱা নাই। কাম পালেেতো কামেই কৰে মানে যাম আৰু কৰম।
ভালো পোৱা বনাই এনেকে তাৰে লগত তোমাৰ পইচা অ কমাব পাৰিলে ন আৰু কি লাগে নে কি?
হয়, সেইকাৰণে ভাবিছোঁ সেইটো কামেই কৰিম।
অ, ঠিকেই ভাবিছা, কৰা কৰা।
হয়, মই পিছে মই এইটো কৰি ভাল পাওঁ, তুমি কি ভাল পোৱা? মই যে এনেকে ভাল পাওঁ তুমি কি ভাল পোৱা এনেকে?
কোৱা আহ, একয়ে নাই বাৰু মানে কি আৰু ভাল ঘৰ ফুৰিব যাওঁ ফুৰিব গৈ ভাল পাওঁ। কিন্তু ফুৰিব গৈ ভাল পাও ন কি কবা মোক তেনেকে যাবই নিদিয়ে মোৰতো এতিয়া বাইশ বছৰ হ'ল তথাপি মানে মা দেউতাই ভাবে যে মই এতিয়াও পোন্ধৰ বছৰ ঘৰৰ ছোৱালী হৈ আছো ক'তো যাবলে নিদিয়ে। দি মানে কি আৰু ৰাতিটো নিদিয়ে সেইবোৰতো নাযাওঁ বাৰু কিন্তু দিনত একদম জল্দি আহি যাব লাগে তেনেকে বাকী মই ফুৰিব ফুৰিব ভাল পাওঁ বাৰু কিন্তু ফেমিলিৰ লগতে ঘৰৰ লগতে যোৱা হয়। লগৰ লগত তেনেকে উ, গৈ পোৱা নাই দূৰলে কিন্তু এবাৰ গৈছিলোঁ। এই কলেজত পঢ়ি থাকোতে আমাক ছিকিম লৈ গৈছিলে ছিকিম লৈ গৈছিল ছিলে পঢ়াৰ ডিপার্টমেন্টৰ পৰা, তাৰ পিছত তাতে গ'লোঁ তেতিয়াই যে সেয়াই যে লগৰ লগত যোৱা আৰু ক'ব পাৰি। লগৰ লগত বুলি নহয় এ, কি আচৰ্য্যহঁতো আছিলে বাৰু। অ, সিহঁত অ, চব সকলোৱে গৈছো একেলগে। যাব দিছে যে সেইটোৱে আৰু মই বোলো কেনেকে যাব দিলে। অ, তেতিয়া যাব দিছে আৰু কাৰণ আশ্চৰ্য হঁত আছে ন ত বিশ্বাস আছে,
অ, আৰু পৰীক্ষাৰ এ, যিহেতু মানে ৰিলেটেড
অ, হয়।
পৰীক্ষাৰ লগতে জড়িত ন ত সেইকাৰণে যাব দিলে আৰু।
অ, সেইটোৱে আৰু মানে কি আৰু নম্বৰো দিয়ে ন তাৰ পৰা। সেনেকে সেইবোৰ এলাহু আছে তেনেকে এ দিলে আৰু যাবলে সেইটোয়ে যে মই লগৰ লগত যোৱা বুলি কম পাৰিম আৰু সেইটোৱে তাতে গৈছিলোঁ। বহুত বেছি ভাল লাগিলে মই কেতিয়াও এইবোৰ বৰফ এইবোৰ মানে অভিজ্ঞতা কেতিয়াও মানে এনেকুৱা যোৱা নাছিলোঁ ক'তো এনেকে সেয়া সেই ফার্স্ট মানে সেই প্ৰথমবাৰ আৰু দেখিছোঁ, চুইছোঁ বহুত বেছি ভাল লাগিছে আৰু।
আৰু তো লগৰ লগত গ'লেতো আৰু ভালেই লাগে।
ক'বই নালাগে সেইটোতো বহুত ভাল লাগে সেইয়ে আমাৰ এসপ্তাহৰ অ, ভ্ৰমণ আছিলে আৰু মানে কি আৰু পাহৰিব নোৱাৰা আৰু মানে ইমান বেছি ভাল লাগিছে কিন্তু এটা কথা জানানে নাই মই তালৈ গ যাওঁতে শাৰীও লগত এখন লৈ গৈছে তোমাৰ তোমাৰ মানে বহুত ভাল পাওঁ শাৰী পিন্ধি আৰু মানে কি আৰু এইবোৰ দেখিছো ন, টিভিত এইবোৰ মানে অভিনেতা অভিনে সিহঁত সেইবোৰ অভিনেত্ৰীবোৰে পিন্ধে যে এ বৰফৰ জেগাত গৈ কিনে যে গৈ কিনে পিন্ধে মোৰ সেইটো ন, অ', এটা মানে কি আৰু। সপোন আছিলে এনেকুৱা, মই গৈ পিনে পিন্ধিম, কিন্তু তেনেকেতো লাজ লাগে বাৰু। সেনেকে সেই কৰিব, সেইকাৰণে মই লৈ গৈছোঁ, এই হোটেলতেই পিন্ধিছোঁ আৰু, এনেকেই ফটো উঠিছোঁ।
সেই ভাল লাগিছে বাকী আৰু বহুত জাগাত ধেৰ জাগাত ফুৰাইছে আৰু আমাক অ', মানে ট্ৰেকিং কৰিছোঁ, ওপৰলৈ গৈছোঁ। এখন মানে সেই এখনত আৰু। অ', তাৰ পিছত আৰু নিছিলে নাথুলা পাছত নিছিলে। তাত তাতেই এই ইণ্ডিয়া চাইনা বৰ্ডাৰ, তাতেই ভাল লাগিছে। গৈ কিনে তাতেই অক্সিজেনৰ মাত্ৰা ইমান সেয়া আৰু তাতে মানে বহুত কষ্ট ত হৈছে আৰু সেই মানে উশাহ লওঁতে আৰু, তাৰপিছত তথা পি মানে বহুত বেছি ভাল লাগিছে, ধেৰ মানুহ হয় একদম, আমি জানুৱাৰী মাহত গৈছিলোঁ, তেতিয়াতো এনেও ঠাণ্ডা বহুত, তাৰ পিছত আকৌ তথাপি মানে ভাল লাগিছে আৰু তাতে গৈ। লগৰ লগত সেনেকে হোটেলত আহি পেলাই আৰু আমি কিবা কিবি খেলো। তাৰ পিছত ট্ৰেইনত যাওঁতেও খেলিছোঁ এনেকে, টোপনি নাই আৰু পনি ক'বাত গৈছে আৰু, ত' তাৰ পিছত খেলিছোঁ, আহোতেও সেনেকে খেলিছোঁ। আৰু আমাৰ শিক্ষক কেইটা মানে বহুত মানে মৰমিয়াল, মানে আমাৰ লগত মানে লগৰ নিচিনাই আছে আৰু। আমাৰ লগত যে শিক্ষক গৈছে, তেনেকুৱা মানে অনুভৱেই হোৱা নাই, পুৰা
তেনেকুৱা হলেতো ভালেই আৰু, আচৰ্যবোৰ যদি বন্ধুৰ নিচিনা হয়তো আৰু ভালেই।
অ', তাকেইেতো। আমাৰ লগত মানে কি আমি কবই নালাগে যে, ছাৰ আহক ফটো উঠো বুলি। নিজেই আহে, নিজেই কয়, ব'লা ফটো উঠো আমি চবেই। তেনেক গ্ৰুপতো উঠিছোঁ, অকলেও উঠিছোঁ, বহুত বেছি ভাল লাগিছে, আৰু মানে মানে এনেকুৱা মানে অভিজ্ঞতাটো বহুত বেছি ভাল আছিল আৰু মুঠতে। সেইটোয়েই আছিলে আৰু, আৰু এবাৰ হেৰিত নিছিলে। তাতে থাকোতে, কলেজত পঢ়ি থাকোতে, অহ কি মোৰ মানে ভূগোল আছিলে, অ', এইয়া মেজৰ তাৰপিছত তাতেতো নিয়েই থাকে ন আৰু আমাক টাৱাং যে অৰুণাচল, তাতেই নিছিলে এবাৰ। তেতিয়া মোৰ যোৱা নহল, মোৰ মানে মোৰ মানে তেতিয়া অসুখ হৈ আছিলে। ত' বাকীবোৰ গৈছে, সিহঁতে আহি সিহঁতে যেতিয়া টাৱাং গৈছিলে ন' একদম মোক তাৰ পৰা যি ফটো পঠাই পঠাই কয়, এই তই মিচ কৰি দিলি, এনেকুৱা এনেকুৱা চা কি ধুনীয়া জেগা, তে তিয়া বৰফৰ সেইবোৰ আছিলে ন', তেতিয়া মোৰ বেয়া লাগিছিলে। কিয় নগলো, মোৰ কিয় এনেকুৱা অসুখ হব লাগে, এই বেয়া লাগিছিলে আৰু। চাই কিনে, তাৰপাছত নেক্সট অহ, সিহঁত মোক জলাই থাকে আৰু, মানে এইবোৰ ফটো বোৰ দি কিনে আৰু। তাৰপিছত নেক্স, নেক্সট টাইম যাওঁতে মানে গ'লো আৰু ছিকিমত যাওঁতে। ত' ভালেই লাগিছে আৰু এনেকে।
ভালেই দিয়া, যাব পাৰিছা যে, এতিয়া গৰমৰ বন্ধত ক'বাত যাবা নে নাই?
অ', অ', গৰমৰ বন্ধ, তাকেইতো চাওঁ ৰবা, এনেই তো যাব লাগে, বাকী মাহ মাহীত আহিব চাগে। বাচ্ছাবোৰৰ বন্ধ দিছে ন' স্কুল। চবৰে তো আহিলে, শুৱালকুছি মানে ঘৰলে আহিলে ইয়াতে একেলগে আমি যাম চাগে গোটেইবোৰ।
আমিও এনেকৈ পৰিয়ালৰ লগত মেঘালয়ে যোৱাত প্লেন কৰি আছো ৰ'বা। কিবা হয় এতিয়া যাও নে নাযাও যাব পাৰিলেতো ভালে লাগিব। লগৰ বন্ধুৰ লগত যোৱা আৰু ফেম পৰিয়ালৰ লগত যোৱাওঁ একেই আৰু
অহ, সেইটয়ে
এনেওতো আৰু আমাৰ কঠোৰ কৰে ত' বেলেগৰ লগত যাব নিদিয়ে।
অ', অ', আমাৰ ছোৱালী বোৰৰ বহুত সেয়া ল'ৰাবোৰৰ কথা নাই ডাইৰেক্ট কলে অ, মা মই ইয়াতে যাও গুচি যায়। গুচি যায় ডাইৰেক্ট কৈ পেলাই। আমাৰ হে ছোৱালী বোৰৰ ইমান ক'ব লাগে তাকেইতো।
সটেই সমস্যা এই কৰিবা আৰু উপায় নাই হলেও যাব দিব, দিব যে এতিয়া ফুৰিব যাই মইও বহুত ভাল পাওঁ।
হয় নেকি যাবা যাবা ভাল লাগিব। মেঘালয়ততো বহুত ধেৰ জাগা আছে ইমান ধুনীয়া, ধুনীয়া জাগা আছে। ঝৰ্ণাবোৰ আছে।
সি নিজৰা, নিজৰাবোৰে বহুত ভাল লাগে তাতে। তাতেও ট্ৰেকিং কৰিও বহুত ভাল লাগে তাকেই ভাবিছোঁ যাম বুলি।
এই জুলাই মাহতে যাবা ন।
অ, ইয়াতে যাওঁ আৰু এতিয়া গৰম বহুত পৰি আছে ন সেইবোৰত যাই ভাল লাগিব ইয়াতেতো বহুত গৰম থাকিবই নোৱাৰি ইমান গৰম দিছে মানে সেইকাৰণে আৰু তাতেও মেঘালয়ত বহুত ধুনীয়া ঠাণ্ডা হৈ আছে এতিয়া।
হা এক দিন
আৰু দূৰত যাব নিদিয়েই সেইকাৰণে আৰু ওচৰতেই যাওঁ আৰু ক'ৰবাত।
অ, আমাৰ ইয়াত এ ইমান ধুনীয়া, ধুনীয়া জাগা আছে আৰু দূৰত কেলে লাগে জানো যাব ভালে লাগে।